অ শুনা পাইছা নাই?
আহ শুনিছো শুনিছো মোৰ মাতো শুনিছা নহয়?
অঁ শুনিছোঁ শুনিছোঁ কি কৰিছা?
এয়া মই ইনেই গছৰ জলতে বহি আছো।
অঁ অ অ ভাত পানী খালা? এ মই তোমাৰ সেই ৰাস্তাৰ ফালে ওলাই আহিছিলো অকমান।
আহ
অ ভাত পানী খালে নাই?
উম ভাত পানী খালো বাৰু দেই।
অ অ অ তাকে বাকী খবৰ খাতি ভাল নহয়?
তোমাৰ ভালে নে?
অ মোৰো ভালেই ভালেই বাৰু দেই। তাকে মই মানে বহুত দিন ফোনো কৰা নাছিলো যে
অ তাকেতো মই ভাবিছো বহুত দিন ফোনো কৰা নাই।
তাকে মোক সেই মানে অকমান বিষয় এটাৰ ওপৰত অকনমান আলোচনা কৰিবলগীয়া আছিলে গম পাইছ
আহ কেনেকুৱা বিষয়?
তাকে এই মানে ধান খেতি যে এতিয়া তোমাৰ সেই ধান খেতি ওপৰত অকমান আলোচনা কৰিবলগীয়া আছিলে মানে। অ' এতিয়া তোমাৰ সেই আমাৰ অসমৰ তোমাৰ খাদ্যৰ লগততো ধান। খেতিতটো মেইন আৰু হয়ে নহয়
হয় হয়।
তে সেই তাৰ ওপৰতে অকণমান আলোচনা কৰিবলগীয়া আছিলে আৰু
উম ঠিকেই আছে।
উম এতিয়াতো আমাৰ সকলোৱে জানেই। ধান অসমৰ মানে একদম অন্যতম প্ৰধান খাদ্য শস্য আৰু হয়ে নহয়?
হয় হয় হয়।
আৰু তোমাৰ কি হয় আমাৰ অসমৰ বেছিভাগ লোকে তোমাৰ আমাৰ ধান' ধানৰ পৰাইতো চাউল হয় নহয়? গতিকে আমাৰ ধানকে আমাৰ খাদ্য হিচাপে তোমাৰ গ্ৰহণ কৰে গম পাইছা নাই?
উম।
আৰু তোমাৰ সেই ভাতটো তোমাৰ ধানৰ পৰাইল উলিওৱা হয়।
হয় হয়।
গতিকে আমি সেইটোক আমি ভাতটোক। আমি ধান বুলিও ক'ব পাৰোঁ আৰু এক প্ৰকাৰে এতিয়া তোমাৰ আমাৰ অসমৰ তোমাৰ প্ৰধান খেতিটোয়ে হৈছে ধান। খেতি গম পাইছানে। আৰু অসমীয়া মানুহৰ তোমাৰ সেই প্ৰধান মানে খাদ্যটোৱে হৈছে আৰু ভাত আৰু গম পাইছা নাই? ভাত দালি সেইখিনি আৰু এ এতিয়া তোমাৰ। কি হৈছে? তোমাৰ বহুত মানুহে গম পাইছা নাই ধান খেতি এতিয়া কৰিবলৈ মন নকৰা হৈছে। গম পাইছানে তোমাৰ এতিয়া? এতিয়া চাবলৈ গলে আমাৰ ধান খেতি কৰিব পাৰিলে কিমান লাভ হয় নহয়। এতিয়া আমি আমি যদি ধান খেতি কৰোঁ। সেই ধান খেতিৰ ফলতে কি হ'ব? আমি গোটেই আমাৰ। এবছৰ দুবছৰ আমি এবাৰ কৰা ধান খেতি। ন এবছৰ দুবছৰলৈকে আমি খাব পাৰোঁ।
খাব পাৰোঁ‌ খাব পাৰোঁ‌।
সেইখিনি আমি খাব পাৰো কিন্তু কিহ আমি যদি ধান খেতি নকৰো। তেনেহ'লে কি হয় আমি সেই তোমাৰ চাউল কিনি খাবলগীয়া অৱস্থা হয়। আমি ধান কিনিবলগীয়া অৱস্থা হয় গম পাইছা নাই? অ' গতিকে আৰু তোমাৰ ধানৰটো তোমাৰ বহুত কম দাম নলয় কিন্তু মানুহৰ। যিসকলে যিসকলে তোমাৰ ধান চাউল কিনি খাইছে। সেই সকলেহে কিন্তু ইয়াৰ মূল্যয়টো বুজি পায়। এতিয়া তোমাৰ আমি তোমাৰ অ' আমি ইয়াত ধান চাউল নিকিনাকৈ খাই আছোঁ। আমাৰ খেতি আছে সেইকাৰণে আমি তাৰ মূল্যটো এতিয়ালৈকে বুজি পোৱা নাই। ভালকৈ গম পাইছা নে আৰু তোমাৰ ধান খেতিৰ সুবিধাও আছে। নহয় গম পাইছা নাই? এতিয়া তোমাৰ সেই আমি আমাৰ বছৰটোতো আমি কাৰো পৰা একো নিকিনাক। কৈ আমি আমাৰ জীৱনটো আমি চলাই আছোঁ‌। আমি খাদ্য খাই আছোঁ হয় নহয়?
হয় হয়।
আমাৰ যদি তোমাৰ ধৰি লোৱা কেতিয়াবা অৰ্থৰ প্ৰয়োজন হয় হয় নহয় আমাৰ যদি। অৰ্থ কমি যায় মানে টকা পইচা যদি কমি যায়। আমাৰ যদি ঘপকে টকা পইচা জৰুৰী হয়। তেনেহ'লে আমি কি কৰিব পাৰিম সেই আমাৰ যি আমি ধান খেতি আমি কৰিছোঁ। সেই ধান খেতি আমি। ধান খেতিৰ পৰা সেই ধান বেছি আমিও কিন্তু তাৰ পৰা টকা পইচা উপাৰ্জন কৰিব পাৰোঁ কিন্তু
পাৰো পাৰো হয়।
অ' গতিকে সেইটো চাবলৈ গ'লে আমাৰ ক্ষেত্ৰত এটা মানে ভাল আৰু ভাল হেৰি আৰু চ'ৰ্চ আৰু মানে তাৰ পৰা আমি টকাও- টকাও উপাৰ্জন কৰিব পাৰোঁ আৰু আমি সেয়া আমি ধুনীয়াকৈ আমি খাবও পাৰো। আৰু চাবলৈ গ'লে আমাৰ সেই ধান খেতিটো আমাৰ অসমৰ এটা সংস্কৃতি বুলিয়ে ক'ব পাৰি। গম পাইছা নাই অহ। তুমি সেই ধান খেতিৰ বিষয়ে কি কব কি মন্তব্য আগবঢ়াবা এটো আমাৰ আমি সংস্কৃতি হিচাপে আমি ধান খেতিটো কৰিব লাগেনে নে ধান খেতি নকৰিলেও ইমান একো কিচ নাই সেইটো কি ভাবা তুমি?
হয় আচলতে কি হয় মন নকৰে তেওঁলোকৰ ক্ষেত্ৰত কি হয় আচলতে মানুহে কি হয় জানে সুবিধা সিমানে এলাহ কৰে এতিয়া মানুহে কি হৈছে নিজৰ মাটিডৰা বা পথাৰত যিখিনি মাটি আছে, সেই মাটি খিনি তোমাৰ এনেই এনেই পেলাই থৈ দিয়ে তাৰ বিনিময়ত যদি কি হ'য়, খেতি এডৰা খেতি খিনি কৰো বুলি ভাৱে আজি-কালিটো বিভি বিভিন্ন আমাৰ প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বিভিন্ন যন্ত্ৰ পাতি ওলাইছে আমাৰ বিভিন্ন খেতি-বাতিৰ সজুলি ওলাইছে।
এনে ক্ষেত্ৰত যদি সেই মানুহ খিনিয়ে ভাৱে যে আমি যন্ত্ৰপাতি ব্যৱহাৰ কৰিয়েই খেতিটো কৰো উম তেনেহলে সেই সুন্দৰ ভাৱে খেতি খিনি কৰিব পাৰে। আমাৰ এতিয়া বিভিন উম, বিভিন্ন ধৰণৰ আমাৰ সজুলি টৰলাৰ, লোটাভাটা, এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ সঁজুলি আছে। আৰু কি হ'য় এই সজুলি খিনি যেতিয়া আমি ব্যৱহাৰ কৰো তেতিয়া আমা আমাৰ ধৰা যিটো সময় -সময়টো আচলতে আমাৰ বহুত বাচি যায়। মানে, খুব কম সময়ৰ ভিতৰতে আমি খেতি-বাতি কৰি আজৰি হ'ব পাৰো। সেই ক্ষেত্ৰত মানুহে গুৰুত্ব দিব লাগে যে এই খেতিটো কৰিলে আচলতে কি হ'য় আমাৰ বছৰেকৰ যিটো ধান, মানে আমাৰ যিটো চাব চাউল, বছৰেকৰ চাউলটো আমি নিক খাব পাৰো আমাৰ বহু-বহুত খিনি আমাৰ পইচা বাচি যায় সেই ক্ষেত্ৰত চাবলে গলে। কিন্তু মানুহে কি কৰে, সেই তেনেকুৱা সেইটো মনোভাৱ আছে আচলতে মানুহৰ নায়েই মানে কি হৈছে, আজি-কালি যুগটো আধুনিক হৈ পৰিছে যে মানুহে অকল সেই মোবাইলত বা লেপটপ, টিভি, এইবিলাকত লাগি-লাগি নিজৰ মানে, অকল পইচা ইনকাম কৰাৰ কথাটোহে ভাৱে। তেওঁলোকে নাভাৱে যে খেতিটো কৰি থাকিলে আমাৰ স্বাস্থ্যৰো ভাল হ'য় কাৰণ খেতি-বাতিত কষ্ট কষ্ট হয় ন' বহুতো, সেই কষ্টৰ ফলত আমাৰ স্বাস্থ্য স্বাস্থ্যটো ভালে থাকে, তেওঁলোকে সেইটো মন কৰিব লাগে যে খেতি-বাতি কৰিলে আম আমাৰ নিজৰ কাৰণে লাভৰ ওপৰত লাভ হে লোক চানৰ একো নাই, আচলতে লোকচানৰ কথা তাত নাহেই। হয়, তেওঁলোকে ধুনীয়াকৈ খেতি কৰিব পাৰে চোৱা, এতিয়া আগৰ দিনত যদি আমি চাওঁ আমাৰ ককা -দেউতাহঁতে ধুনীয়াকৈ পথাৰত কি হৈছিলে নাঙলেৰে হাল বাই খেতি কৰিছিলে সেই ক্ষেত্ৰতটো তেওঁলোকৰ বহুত কষ্ট হৈছিলে আৰু বহুত সময় লাগিছিলে এডৰ এতিয়া চোৱা, ককাহঁতে আমাৰ নাঙলেৰে যেতিয়া হালবাইছিলে এডৰা মাটিয়ে হাল বাবলৈ আমাৰ নাই বুলি ক'লেও আমাৰ চাৰি- পাঁচ ঘণ্টাৰ ওপৰত লাগে কাৰণ নাঙলৰ যিটো ধাৰ থাকে সেইটো মাটিৰ বহুত তললৈ সোমাই নাযায় আচলত তে নাঙলে মাটিটো ওলট -পালতহে কৰি দিয়ে। সেই ক্ষেত্ৰত ককাহঁতে বহুত কষ্ট কষ্ট কৰি খেতি কৰিছিলে। কিন্তু আজি-কালি যে বিভিন্ন যন্ত্ৰ-পাতি আহিলে। মানুহ হৰ সেই কষ্টটোও নহয় আৰু সময়ো বাচে। তেওঁলোকে কোনো কষ্ট নক্‌ খেতিটো কৰিব পাৰে, কিন্তু হ'লেও মানুহৰ মানে সেইটো মেণ্টেলিটি নাই আচলতে। তেওঁলোকে ভাৱে কি? খেতিহে মানে, নকৰিলেও হৈ যাব, চলি যাব। কিন্তু আঁ, তেওঁলোক কেই এইটো বহুত বেয়া কাম কৰে। মই এইটো মানে, কেতিয়াও সমৰ্থন নকৰো, কাৰণ খেতি- বাতি কৰিব লাগ্‌ গে আৰু যিহেতু ধান খেতিটো আমাৰ অসমীয়া সংস্কৃতিৰ এটা প্ৰধান মানে, কাৰক হিচাপে ল'ব লাগিব, কাৰণ ধান খেতিৰ হ'য়, অংগ আৰু ধান খেতিৰ লগত জড়িত্‌ ত আমি বিভিন্ন ধৰণৰ উৎসৱো পালন কৰো।
উৎসৱো পালন কৰো। হ'য়, হ'য় গতিকে সেই ক্ষেত্ৰত চাবলে চাবলে গ'লে, ধান খেতি আমাৰ বহুত লাভদায়ক হ'য়, নহয়? আমি ধান খেতিৰ পৰা টকা পইচাও উপাৰ্জন কৰিব পাৰো হয় নহয় আৰু সেইটো আচলতে আমাৰ মানে এটা এটা উপ উপকাৰ বুলি কব পাৰো হয় নে নহয় আমাৰ আমাৰ এটা তোমাৰ পইচা আ কাম কৰ চৰ্চো হয় আৰু আমি সেই ধান খেতি আমি ধান খেতি পৰাই আমাৰ কি হয় আমি ভাত চাউল এতিয়া খাই আছোঁ গম পাইছা নাই আৰু তোমাৰ এই আমাৰ যিটো ধান খেতিটো সেই ধান খেতিটো কিন্তু হ'বলৈ তোমাৰ মানে ভাল মাটি লাগে কিন্তু গম পাইছা নাই তোমাৰ বেয়া মাটিত কিন্তু নহয়। কিন্তু ভাল নহয় খেতি এতিয়া ধৰি লও এটা তোমাৰ উৰ্বৰা উৰ্বৰা শক্তিত ভাল মানে উৰ্বৰা শক্তি থকা মাটি লাগে। ধান খেতিৰ বাবে আৰু তোমাৰ সেই কি হয় তাত পৰ্যাপ্ত পৰিমাণে কিন্তু পানীও লাগে। ধান খেতি হ'বৰ কাৰণে আকৌ তোমাৰ সেই অনুকূল জলবায়ু লাগে হয় নহয়? এতিয়া আমাৰ যদি যেতিয়া অনুকুল জলবায়ু থাকিব তেতিয়াহে আমাৰ ধান খেতিটো ভাল হ'ব।
হয়।
আৰু আৰু এনেই চাবলৈ গ'লে আমাৰ ধান খেতিটো বৰষুণৰ বতৰতে কৰা হয় মানে বাৰিষা কালত। এতিয়া আমাৰ তেতিয়া আমাৰ সেই যি পানী পানী তো আমাৰ নাটনিও নহয় ইমান গতিকে আমাৰ খেতিতটো ভাল হয় আৰু সেইকাৰণে তোমাৰ সেই বৰষুণৰ ব মানে তোমাৰ ধান খেতি কৰা হয় আৰু তোমাৰ এতিয়া তোমাৰ সেই আগতে তোমাৰ বহুত কষ্ট আছিলে তুমি কৈছা কথাখিনি যে আগতে তোমাৰ কি হৈছিলে সেই ককাহত ককাহঁতৰ দিনত কি হৈছিলে তেওঁলোকে তোমাৰ নাঙল এনেকে তোমাৰ জীৱ জন্তুৰে তোমাৰ হাল ব 'বলগীয়া হৈছিলে আৰু তাৰ ক্ষেত্ৰত তোমাৰ বহুত কষ্টও হৈছিলে হয় নহয়? সময়ো বেছি লাগিছিলে কষ্টও হৈছিলে কিন্তু তোমাৰ এতিয়া তোমাৰ আধুনিক কৃষি প্ৰযুক্তি আহি গ'ল গম পাইছা নাই এতিয়া তোমাৰ সেই কৃষি আধুনিক কৃষি প্ৰযুক্তিৰ ফলত কি হয় এতিয়া ধান উৎপাদন বৃদ্ধি হয় বেছিকৈ হয় নহয় আকৌ তোমাৰ এতিয়া উন্নত মানৰ বিজ আমি দিব পাৰো তাত এতিয়া তোমাৰ ধৰি লোৱা বহুত বীজ ওলাই গৈছে তোমাৰ মানে কি সেইখিনি ভাল হয় মানে খেতি ডাঙৰ হয় সৰহকে লাগে তেনেকুৱা ধৰণৰ বীজ আৰু
হয় হয়।
বিভিন্ন ধৰণৰ তোমাৰ যান্ত্ৰিক সঁজুলিও আহি গৈছে হয় নহয় আকৌ তোমাৰ এতিয়া বৈজ্ঞানিক কৃষি পদ্ধতিও আহিছে। ইয়াৰ ফলত অঁ ইয়াৰ তাৰ ফলত কি হয় তোমাৰ মানে সেই কৃষিটো আমাৰ ভাল হয় মানে খেতি ভাল হয়।
হয়।
নাই সেই সেই ক্ষেত্ৰত আচলতে আমাৰ কষ্টও কম হয় সময়ো কম হয়। এই আধুনিকতাৰ ফলত গতিকে আমাৰ কৃষিয়ে তোমাৰ ভালকেও হয় তোমাৰ সৰহকেও হয় বস্তু
উম উম।
কিন্তু আৰু কিন্তু মানে ইয়াৰ কিন্তু এটা প্ৰব্লেমো আছে গম পাইছে না সমস্যাও আছে ধানখিনি
আছে আছে হয়।
এতিয়া ধৰি লোৱা তোমাৰ ঘপকে এতিয়া আমাৰ প্ৰাকৃতিক দুৰ্যোগসমূহতো হৈয়ে আছে। এতিয়া তোমাৰ কিমান বানপানী হৈছে হয় ন অসমত অ এতিয়া তোমাৰ বান পানী আহি যোৱাৰ লগে লগে কি হ'ব তোমাৰ সেই কৃষি তোমাৰ খেতিখিনি ধ্বংস হৈ যাব বীজখিনি মৰি যাব।
মৰি যাব হয়।
এতিয়া তোমাৰ গৰম কেনেকুৱা গৰমৰ প্ৰকোপে কিমান হয় নহয় ইমান ইমান বেয়া ৰ'দ ৰ'দ দিয়ে তমি এতিয়া তাৰ ফলত খৰাংও হ'ব।
হয়।
অ তাৰ পিছত আকৌ তোমাৰ সেই মাটি চাটি ৰোৱাৰ পিছত কি হয় তোমাৰ পোক পৰুৱাই আক্ৰমণ কৰে গম পাইছা নাই বীজবিলাক খাবলৈ আৰম্ভ কৰে আকৌ আকৌ তোমাৰ ঘপককৈ জলবায়ুটো-জলবায়ুটো আমাৰ পৰিৱৰ্তন হৈ যায়। যাৰ যাৰ ফলত কি খেতি ভাল নোহোৱা হৈছে, খেতি তোমাৰ শস্য উৎপাদনটো কমি গৈছে। গতিকে ইয়াৰ ফলত, ইয়াৰ ফলত মানে কৃষকসকল বহুত মানে তোমাৰ হেৰি আও মানে তোমাৰ আহ কি কয় এইটো, সমস্যাৰ সন্মুখীন হৈছে গম পাইছা। অ-অ! অঁ! গতিকে সেইখিনি তোমাৰ কথাখিনি আমি অকণমান মন দিব লাগিব আৰু। আমি যাতে সেই পোক-পৰুৱাই আমাৰ বস্তুখিনি খাব নোৱাৰে তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব, আজিকালি কিছুমান মেডিচিনো ওলাইছে বাৰু। এতিয়া তোমাৰ সেই মেডিচিনখিনি যদি প্ৰয়োগ কৰে তেনেহলে পোক-প পোক-পৰুৱা মানে কমকে খাব গম পাইছা নাই পোক-পৰুৱা কমকৈ আহিব গতিকে সেইখিনিয়ে আৰু এতিয়া তোমাৰ ধান খেতিৰ ওপৰত আজি ইমানখিনি কথা পাতিলো আৰু পিছে কেনেকুৱা পালা ধান খেতিৰ ওপৰত আজি আলোচনা কৰি?
উম ভাল লাগিলে বাৰু দেই ভালেই লাগিলে।
অঁ-অঁ তাকে এতিয়া তোমাৰ আৰু বহুত কথা থাকিয়ে গৈছে বাৰু ধান খেতিৰ ওপৰত আৰু বহুত কথা পাতিবলগীয়া আছিলে তাকে সেইখিনি আকৌ এদিন বেলেগ দিনা পাতিম নিশ্চয় ন? গভীৰভাৱে আলোচনা কৰিম আৰু। উম-উম বাৰু তেতিয়া আজিলে ৰাখিছো আৰু ন?
অ-অ হ'ব দিয়া
উম-উম বাৰু-বাৰু দিয়া ৰাখিছোঁ।